হেল্ল'।
হেল্ল'।
অ', সেই শুনিছ নে? ওলাই কথা পাতি আছো বাহিৰত। শুনিছো, এতিয়া শুনিছনে মাততো? সিফালে ৰুমটোলে যা ইটো ৰুমলে। অ'। ভাত খালি? হেল্ল'। শুনিছ নাই? সেইখনলে, অ', ভাত খালি নাই?
ভাত খালী নাই? সেইবোৰ কলে একো নহয়। অ', তাৰপিছতে এতিয়া কবিতা পুঠি উলিয়াবি, হয়নে? কবিতা পুথিখনৰ নামটো কি? নেটৱৰ্কতটো নাই ।
চৌব্বিশ জুলাই
অ', চৌব্বিশ জুলাই।
চৌবি জুলাই উম,
অ', অ'। তাপিছত কিতাপখনৰ নামটো কি আছিলে?
এ, সোণাৰু হালধীয়া হাঁহি।
অ'। নেটৱৰ্কটো মাজে, মাজে অকমান বেয়া
উম, বেয়া হৈছে উম।
উম।
যাম আৰু। আৰু কোন, কোন যায় লগ আগত
অ' একেলগে য যাব আৰু চবে গৈ পেলাই আৰু কামটো হ'ব হয় নহয়।
অকলে উম, তই আহিব পাৰ যদি আহিবি।
অ, হ'ব ব, যাব লাগিব।
অ'
আ, যাম, যাম। তাৰপিছতে আমি চবেই যাম আৰু আমাৰ মানুহজন যাব, মই যাম, তই যাবি, একেলগে যাম আৰু তাৰ পিছতে পথাৰত হাল বাই আছ নেকি আজি? হ'ব দে, নেট ৱৰ্কে নাই হ'ব পায়
ট্ৰেক্টৰে হাল বাই আছে। ট্ৰেক্টৰে হাল বাই আছে। চে।
অ', ট্ৰেক্টৰে হাল বাই আছে, অ'
উম, তা পা আকৌ কোৰ মাৰিবলৈও মানুহ ভজন আহিছে।
উম, উম। আমাৰ এই ওচৰতে এল পি স্কুল এখন আছে তাতে ল'ৰা-ছোৱালীবোৰকে চাই আছোঁ পঢ়াই আছে মাষ্টৰকেইটাই। তাৰপিছতে সেই ল'ৰা-ছোৱালীবোৰ এনেই খেলি আছে যে চাই ভাল লাগে মে।
উম, সেই গান বাজন
অ', শনিবাৰে, শনিবাৰে গান চান বজাই থাকে। ভাল লাগে, শনিবাৰ, শনিবাৰে আজি বৃহস্পতিবাৰ নে শুকুৰবাৰ কিবা এটা বাৰ কিবা জানো তেতিয়া শুকুৰবাৰ হ'ব পাৰে কাইলৈ তেতিয়া হ'ব আৰু হঁতৰ নাচ গান। অ', ইহঁতৰ অংগনাবাদীৰ ঘৰটো ভাঙিলে নেকি বাৰু? অ', নতুনকে বনাই আছে হ'ব পাৰে। এতিয়া শুই আছ' নে বহি আছ'? ন' ঠাইখনত ল'ৰ চৰ কৰি দিব লাগিব তেতিয়াহে আহিব। ইমান নেটৱৰ্ক নাপায় নে। হেল্ল'। শুনি পাই আছ' নাই ন' মাতটো মোৰ। পিছফালে যা নহ'লে। তাৰপিছতে আৰু আমি মই এইফালে ঘূৰি আছোঁ আৰু অলপ ফুৰিবলৈ আহিছিলোঁ। ৰাস্তাই, ৰাস্তাই। হেল্ল'। হেল্ল'। কি হ'ল নাই শুনা। কিনো হ'ল? মাততো